হেল্ল'
হেল্ল'
হেল্ল'
অহ কোৱা
মাতটো গৈছে নাই
মাতটো আহিছে কিবা ফাটি চাটি আহিছে
অহ
মানে আহিছে মানে তোমাৰ সেনেকে কিবা হেৰীকে আহিছে কি কয় এইটো ভইচ ৰেকৰ্ডিং তেনেকুৱা লাইভ হয় যে
উম
তেনেকাকে আহিছে আহিলা নেকি
আহিলো
কেতিয়া আহিলা
নহয় এইমাহ হ'ল
ইমান সোনকালে আহিলা নে
আজি সোনকালে আহিলো
সোনকালে যাবা নে কি
কলৈ
সোনকালে যাবা নেকি বোলো অ আজি ডক্তৰ আহিব নহয়
যাব নোৱাৰোঁ ক'ত যাব পাৰিম
উম
তেনেকুৱা হয়তো পেচেণ্ট আহিছেহে অহা নাই ডক্তৰৰ পেচেণ্ট বেছি নাই দুটাহে আছে
হ'লেও পিছত আহি যায় নহয় আকৌ
আজি নাহে ইমান
কেলে
নাজানো গৰম চাগে
মোক খৰিচা সোপা খাই পেলাই গোটেই গাদাল হে বিষাইছে
কেলে খৈচা খালে গা বিষাই নি
কিবা গাটো বিষাইছে কিবা ৰিমৰিমাই আছে গাটো এইকেইদিন হোৱা নাই নহয় কালিৰ পৰা মো হৈছে আৰু উম
গা বিষাইছে। খৰিচা খাই নহয়
হোম
তলত শুৱা কাৰণে বিষাইছে খৰিচা কাৰণে নহয় বোলো
ডিঙি চিঙি তোমাৰ যেনেকে বেগ চাইড বিষাইছে যে মোৰ বিষাইছে
উম তাৰপিছত
তাপিছতে কি খং ডমিলে নাই
কিহ খং ডমিলে নাই নহয় খং মানে কি তুমি চোৱাচোন চোৱা আগবোৰ যিবোৰ হৈ গ'ল হৈ গ'ল হা এতিয়া মই সেইবোৰ ভাবি থকা নাই ডিব্ৰুত দিব লাগে কিবা কিবি এ শেষে নোহোৱা হ হ'ল ন খং উঠিবই ন
শেষেই নোহোৱা হ'ল মানে তুমি চোৱা মই তোমাক আগতে কৈছোঁ ন মাহীহঁতৰ ঘৰলে যোৱাই নাই আগত তো হৈ গ'ল নহয়- নহয় আৰে মা- মাহীহঁতৰ ঘৰলে দেখোন যোৱাই নাই। মাহী দুজনীহে আমাৰ আৰু মামা সৰু মামা। তিনি ঘৰ মানুহে আছে বাকীতো তোমালোকৰ ইমান খিনিয়ে ধৰিছো মই এইটোৱে খং উঠিছে ন'তোমালোকৰ ইমান খিনি ধৰিছে তোমালোকৰ মামা দুটা হা, তোমালোকৰ কেলে নধৰো। কেলে নধৰিম ধৰিব লাগিব ন' সেইখিনি মই লই আহিছো বস্তু লগত।
তুমি ধৰি থাকিলে তুমি ভাবিছা কি তুমি ভাবিছা কি বেলেগ নাযায় নহয় তোমাৰ মোৰে যাব গম পাইছা নাই তুমি? তুমি যে কৈছা কেলে মই ধৰি নাথাকিম মই লৈ আহিছো তুমি ঘৰৰ পৰা লৈ আহিছা তুমি ঘৰৰ পৰা লৈ আহিছা দিচা সেইখিনি আগৰ পৰা প্ৰিপেচন কৰি থৈছা বছ কিন্তু এতিয়া আমি ৰিচেন্টলি যিবোৰ দিম বা কৰিম যিমান কমত কৰিব পাৰো বা যিমান বেছি অহ সেই টো আমাৰ নিজৰ পকেটৰে যাব তোমাৰ মোৰে যাব কোনো তাত বোলে এনেকোৱা নহয় তোমাৰ ঘৰৰ গৈছে মো ঘৰৰ গৈছে সেইটো বুলি কথা নাই এতিয়া যি দিম নহয় সেয়া তোমাৰ মোৰে যাব কিন্তু আমাৰ এতিয়া আৰ্থিকভাৱে ইমান মানে আমি সবল হৈ থকা নাই যে আমি বাৰে প্ৰতি দি থাকিব পাৰিম তাৰমানে বা কিবা এটা আমি হেভিকে দিব পাৰিম
তোমাক মই হেভিকে দিয়া কথা কোৱা নাই হেভিকে দে এইবা দিয়া হেভিকে দিয়া কথা কোৱা নাই তুমি কথা মই বুজি পাইছো তুমি কথাবোৰ তেনেকে নকবা কাৰণ কেলে মানুহে এতিয়া মাহীহঁতৰ ঘৰলৈ যাব লাগিবই ন'
যাবতো লাগিব কিন্তু মানে দিয়াৰ মানে আমি মানে আৰ্থিকভাৱে ইমান সবল নাই হোৱা ন' এতিয়া দিব পৰা অৱস্থাত নাই বৰ্তমান সেইটো কৈ আছো মই। হাততটো নাই সেইটো কৈছো।
যি পাওঁ তাকে দিম। দি কৰি কিবা যিয়ে মূল্য যি যিকণ পাৰো সেইকণে দিম দি গৈ মুখখন মাৰি থম মই মুঠতে সেইটোৱে।
এতিয়া মানে যোনটো যাব এতিয়া ন কিবা এটা বস্তু গৈছে দছ টকা গৈছে বিছ টকা গৈছে এইটো তোমাৰ মোৰেই গৈছে। বাকী বেলেগক কাৰো ঘৰৰ নাযায় বোলে দেতাহতে দেউতাহঁতেও নিদিয়ে মাহঁতেও নিদিয়ে তোমালোকৰ ঘৰও কোনো নিদিয়ে সেইটো যিটো যাব সেইটো আমাৰে যাব সেইটো।
যাবয়ে গৈ থৈছে কাৰণে এতিয়া যাবতো লাগিব। তোমাৰ এতিয়া মাহীহঁতে আহিছিলে কাৰণে তুমি এতিয়া তুমি মই গৈছো বা মই বস্তুখিনি আনি থৈছোঁ কাৰণে যাব পাৰিলা। কথাটো কৈছো তেনেকেই কম মই কথা বেয়া পালেও কম মই কথা
নহয় মই সেইটো অহ মই সেইটো ভবাই নাই। মইতো ভবাই নাই যিখিনি আগত হৈ গ'ল সেইখিনি হৈ গ'ল সেইখিনি মই ভবা নাই কিন্তু আকৌ একবছৰ -দেৰ
ন' তুমি এতিয়া এক বছৰত কাৰণ যাব লাগিব ন'কাৰণ তিনি ঘৰ মানুহ আছে এতিয়া মামাহঁতৰ ঘৰলে সৰু মাহঁতৰ ঘৰলে নগ'লে নহ'ব নহয় তোমালোকৰো দুটা মামা ঘৰলে গৈছো দেখোন।
এ তুমি বাৰেপতি একেটা পুৰণা কথাটোলৈকে খেতি আছে মই কৈছো ন পুৰণা কথা যিটো হৈ গ'ল- হৈ গ'ল। সেইখিনি দিয়া দি গ'ল আৰু সেইখিনি খেল নাই এতিয়া।
মই গৈছিলো আপোনালোক কোনো নাপালো যে ন' সেইটো হৈ গ'ল মই গম পাইছো মই নোহোৱা বুলি কোৱা নাই নহয় তুমি একেটা কথাকে কৈ নাথা ৱাহএইটোতো নগলে নহব ন' যাবতো লাগিবই ন'।
এতিয়া কি- কি দিব লাগিব হেতক?
চাই লব লাগিব কাক কেনেকে কি পাৰো।
মানুহ কেইটা আছে চাৰিটা -চাৰিটা মানুহ নহয় জানো?
উম
মমানো কিমান বয়স?
মামাহঁতৰ ঘৰলে নাযাওঁ নহয়, মাহীহঁতৰ ঘৰলে যোৱা কথা কৈ ত মামাহঁতৰ ঘৰলে পিছত যাম। মহা দেউতাহঁতৰ লেখিয়া।
উম।
বয়স হৈছে।
আকৌ কাপোৰ দিব লাগিব। আকৌ এইজনী আছে নেকি জীয়েক
জীয়েকজনী এতিয়া বিয়া হব ন'
না এতিয়া ঘৰত আছে নে জীয়েক? ক'ত আছে?
হা? মই গ- মই য- গৈছিলোঁ নহয়। কোনো নাই, গুচি আহিলোঁ সেইটো কাৰণে। অ' গৈছো। নহয়, সে- মই মানে মই এইটোৱে ক- মই এইটো- এইটো ভাবিছোঁ যে মানে মানুহখিনি যিকণ পাৰোঁ, সেইটোৱে যিখিনি- সেই- সেইটো টেমাটো ভৰাই থোৱাচোন। টেমাটোত ভৰাই থোৱা আছে।
কণ পাওঁ সেইকণেই দিম। ময়ো সেইটোৱে কৈছোঁ। কিন্তু মানে কি হ'ল মানে, এতিয়া কাপো পোৰ কিনিবলৈ হ'লে, কাপোৰযোৰতে হব দেখোন বহুত পইচা।
এ চাই ল'ম ন' জনা, কেলেই বা ইমান তুমি মাথাটো মাৰি খা- খাই থাকা নো বাৰু তুমি? সিবাৰ সেই মামাহঁতৰ ঘৰলৈ যাবলৈ ললোঁ, তোমাৰ- তোমাৰ সেয়া মামাহঁতৰ ঘৰলৈ যাব ললোঁ সিবাৰ একদম তোমাৰ একদম গোটেই একদম গোটেই লিষ্টখন গাইছা।
লিষ্টখন গাইছা, কি নিদিয়াকে থাকিলেনি
কবলৈ গ'ল। মই নহয়, তোমাক ম- তোমাক মই নিনো বজাৰ কৰিবলৈ গ'লে। মই যিমানটো পাৰো মই নিজৰ সমৰ্থ অনুযায়ী মই যিহেতুএ পাইম দিম। মই নিনো নহয় ভা- মই ভ ভাগ কৰা নাই। তোমাক নিনো মানে। তুমি- তুমি মুখখন যেনেকুৱা পেটুকা-পেটু কৈ থকা না, মই লা জ লাগে মোৰ মানুহৰ আগত। লাজ লাগে। মই নিনোঁ সেইটোৱে কথা। অ' য- মই পইচা গৈছে যোৱাকে থকা নাই। দিছো ন'? তোমাৰ মোমাইহঁতো দি ছে। তুমি সেইটো কাৰণে দিছা ন'?
মোৰ মোমাহঁতে যিমান দিছে, তোমালোকৰ ইমান দিয়া নাই আকৌ। কথা নকবা তেনেকে তুমি। অ'। অ' সেইটো কোৱা তুমি। পইণ্টত নকবা কথা তেনেকে। গম পাইছা? মোৰ মোমাই যিমান পইচা দি থৈছে নহয়, তোমালোকৰ ঘৰৰ মানুহক সিমান কিবা এটাও দিয়া নাই এতিয়ালেকে।
দিয়া নাই। মইতো খোজাকে নাই। সিয়ে যিমান
অ' সেইটো তুমি বাৰেপ্ৰতি এটা কথাই কৈ আছা ন', তোমাৰ মোমাহঁতক দিলোঁ - তোমাৰ মোমাহঁতক দিলোঁ, মাহীহঁতক দিলোঁ, মোমাহঁতক দিলোঁ এটা কথাই কৈ আছা ন'? অ'। তোমালোকৰ- তোমালোকক যিমান কেইটা দিছে নহয়, এটা মোমাই মোক গোটেইখিনি দিছে। গম পাইছা তুমি? অ' সেইটোৱে কথা কোৱা। আৰু চা- নাই ন'? তোমাৰ মোমাহঁতে কিয়, মহাই চাকৰি নকৰে নেকি? নকৰে তোমাৰ মায়ে- মোমায়ে কি কাম নকৰে? হা। তোমাৰ মোমায়ে কেলা বিয়া খাবলে নাহিল নে? কথা নকবা তেনেকে তুমি। হু। সেইটোকো- সেইটো একো পইণ্ট নাই ন'। ক- চবেই কাম- কাম কৰে। চবে পইচা ইনকম কৰে। তোমালোকৰ ঘৰৰ মানুহ যিমান কেইটা আছে ন', গোটেইখিনিয়ে পইচা কা- ইনকম কৰে। আৰু ভাল - ভাল ইনকম
কথা কলে শুনা শুনা, সিবাৰ মামাহঁতৰ ঘৰলে গ'লোঁ। অ' সিবাৰ মামাহঁতৰ ঘৰলে গ'লোঁ। তুমি এনে নেকেইে মোৰ লগত তৰ্ক লগিলাগে, কাজিয়া লাগিলা, খুব লাগিলা। কাৰ নহয়
তো যাব, সেইটো তোমাৰে মোৰে যাব। ন' যিটো যাব, সেইটো তোমাৰে মোৰে যাব। অ' ইয়াত বেলেগ তোমাৰ কোনো কাও একো নাযায়। মাহঁতে ক'বই পাৰিব যে কমাই ল', কমাই কৰ, কমাই কৰ। সেইটো ক'ব। মোৰতো শুনি লোৱা ন'। মাহঁতে সেইটোৱে ক'ব যে কমাই ক', কমাই ক'। কিন্তু মানে ইয়াত কোনেও হাত উজান নিদিয়ে ন'? মাহঁতে এইটোৱে কব যে দে। তোমালোকৰ ফালৰ মাহঁতে ক'ব যে, অ' দে। আমাৰ ফালৰ মাহঁতে কব যে, অ' দে। সেইটোৱে কব, তাৰ বাহিৰে একো নকয়। ক পা দিয় কি কথা সেইবোৰ দৰকাৰ নাই কোনো একো নাভাবে গম পাইছা মেইন পইণ্ট সেই। টোৱে কাৰণ তুমি তোমাৰ তোমাৰ মোৰতো নিজৰটো চাব লাগিব ন। সেইটো তুমি বুজি পাব লাগিব যে কি হৈছে কথাটো।
এটা কথা নহয় তুমি যে তেনেকে কৈ আছা বুজি পাব লাগিব মই কি নুবুজাকে আছো নেকি। মই কি নকৰা আছো সেইটো কোৱাচোন তুমি কি নকৰা আছো মই। মই নগলে নহয় কাৰণে যাবলে মই নগলে নহয় কাৰণে যাবলে লৈছো।
অ সেইকাৰণে মই কৈছো। দিয়াতটো এটা বাজেটৰ ৰাউনটো কৰিব যে ইমান টকাৰ ভিতৰত আমি দিব পাৰিম মানে সেই।
মই ৰাউণ্ডটো কৰি মই ভাবি থৈছোঁ মই ৰাউণ্ডটো। জেঠাই ছোৱালীজনী আছে জেঠাই ছোৱালী জনী ঘলে মই আমি নিনোও সেইটো মই মাহী হঁতৰ ঘলে। মাহী নহয় এতিয়া মাহীহঁতৰ ঘৰলেহে। মই জেঠাই হঁতৰ ছোৱালীজনী আছে জেঠাই ছোৱালীজনী ঘৰলে নিনো কাৰণ কেলে নোৱাৰো নহয় সিমানকে।
তেনেকে বিচাৰিবলৈ হলে মই জেঠাই হঁতৰ ঘৰলে পেহী হঁতৰ ঘৰলে বিচাৰিব হ'লে তেতিয়াতো হৈ গ'ল আও।
সিহঁতৰ ঘৰৰ ওচৰতে আছে সেইয়া যা যা ভিনেই এনেই মাত খা লগাবলে বেলেগ কথা বোলে। কিবা এটা মিঠাই চিঠা এটা নিয়াত।
মানে চোৱা মা এটা কথা চোৱা চোৱা চোৱা এটা কথা চোৱা চোৱা মই তললৈ নামিবলৈ সাজু আছো দেই। তলে নামিবলৈ মই বহুত তলে নামিবলৈ সাজু আছো মানুহে যদি কয় মানুহে যদি কয় তোমালোকৰ ঘৰে হওক বা আম। ঘৰে হক যোনে নহক যদি কয় বোলে এ তহতি বোলে দিবহে নোৱাৰিলি বা সেই। যা ঘৰলে যাম হেতি যে তহঁতি পৰা দিবহে নোৱাৰিলি তহতি আমুহে তামুকে মোক যদি তেনেকে কয় নহয় মই তাতো সন্তুষ্ট অ স। হ'ব মই হয় তেনেকুৱাই মই দিব নোৱাৰিলো মই দুখীয়া মই নোৱাৰো দিব মই তেনেকে তল। মই সাজু মোৰ মানে কোনো লাজ চৰম নাই সচাই কথা কছো মই। নামি যাম মই তল। ইমান তললে নামি যাম আৰু মই তোম তোমাৰ খাতিৰতহে কওঁ মই মই আমাৰ ঘৰ ফাল পা। যদি কৰে তই দিব নোৱাৰিলে মোৰ সময় সিমান। হয় মই নোৱাও মই কাৰণ সিমানকে সেইকাৰণে মই ইমান কাৰেকশচনে নাই কাৰো লগত।
নহয় মই এইটো কাৰণে। মানে মই নগলে নোহোৱাাই মানে কেলে তাই বিয়াখন আহিছে প্ৰথম কথা। দেই তাই বিয়াখন আহিছে আৰু তাইতো তাইকো যিয়েই নহওক বা একজনী হিচাপে তাইকতো। মাঘলে মাতি লাগিব ন আৰু তাৰ হেতি যদি এই ইয়াৰ। পৰা গোলাঘাটৰ পৰা যে আমাৰ ঘৰলৈ যদি নোসোমা আমি যদি সেই বাটটো যদি মুকলিকৈ নথওঁ। আমি সিহতক হ'লে এতিয়া সিদিনাখি এতিয়া নোযোৱাকে যদি আমি যদি এতিয়া। তেকলে নগলো যেনিবা দেই। নোযোৱাকে যদি এতিয়া ফোনতে যে মাতিলে বিয়ালে তেতিয়া তুমি এইটো যাব। নোৱাৰো ন কাৰণ ইয়াৰ পৰা তাহাতি গোলাঘাটৰ পৰা আহিছে গৈছে নিজৰ মাহী মাহী ছোৱালী। ভন্টি আমিতো তেনেকো নহ'ব ন। হ'ব জানা তুমি কোৱা নি যে। তাৰ পিছত পিছত তো কথাটো কব নোৱাৰ যে তহঁতে কি। তেহেতৰ ঘৰলে তেহেতি আমাক মাতি আছে হয়নে। তাহেতি আমাৰ কৱাক কেতিয়াবা মাতি আছে কৈ আছে। অহা কথা কেতিয়া আহিবি কেতিয়া আহিবি কে আমিহে যোৱা নাই। অ মিলাব পৰা নাই উম। মই একোতোই পুৰাল কি আছিলে। বাহিৰতে বহকে দেই। তোমাৰ প্ৰব্লেম একোতে নাথাকে এতিয়া এতিয়া প্ৰব্লেম একোতে নাথাকে তোমাৰ।
তে লাগিছে নেকি।
উম ন দহ চভিয়ছ। এডি আছে এড আছ এডবি এড এড।
তুমি বহিব কলা যে।
বাহিৰত বহিব কৈছোঁ।
কেলে?
গোলাত বাহিৰতে লওঁ ভিতৰত নলওঁ নহয়।
সেইটো কৈছো দশ কবি তেছ কৰিব নালাগে জানো। সেইটো তেজ কলে যাব?
ইয়াতে হ'ব ভাল মাকা এটা চুবী ইয়াতে কৰে নয় চাই?
উম। হ'ব তেতিয়া হ'ল নেকি?
উম।
হা?
কথাবোৰ তুমি অকমান হেৰিকে ভাবিবা ন মই মই তোমাৰ দিয়া নিদিয়াতো কথালে হে নাই যোৱা মই তোমাৰ এইটো কা